আপোনালোক কেনে আছে?
ভালে আছোঁ, আপুনি?
হয় হয়। মোৰো ভালেই, আশা কৰিছোঁ আপোনালোকো ভালেই আছে।
হয়। হয়। নিশ্চয়। নিশ্চয়।
অ‌' আমি আজি এটা নতুন বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ মই আপোনালোকৰ সন্মতি বিচাৰিছোঁ‌। যাতে বিষয়টোৰ বিষয়ে ভালদৰে আলোচনা কৰিব পাৰোঁ।
হয়। হয়। নিশ্চয়। নিশ্চয়।
হয়। হয়। আমি আজি ভ্ৰমণ সম্পৰ্কত এটি আলোচনা কৰিম‌ ব কৰিম বুলি ভাবিছো আমাৰ দৈনন্দিন জীৱনৰ ভ্ৰমণৰ ওপৰত প্ৰভাৱৰ পৰা আৰম্ভ কৰি গোটেই সামগ্ৰী ভ্ৰমণৰ বিষয়ে আমি আলোচনা কৰিব বিচাৰিছো আপুনি
হয় হয় মই নিশ্চয় আগ্ৰহী।
হয় হয়, পোনপ্ৰথমে মোক আপোনালোকে কওকচোন বা আপোনালোকৰ মনত ভ্ৰমণৰ সম্পৰ্কে কেনেধৰণৰ চিন্ত ধাৰা আছে বা কেনেধৰণৰ আপোনালোকৰ ভাৱ হয় ভ্ৰমণ বুলি শব্দটো শুনিলে পোন প্ৰথমে আপোনালোকৰ মনত কেনেধৰণৰ ভাৱ হয়?
হয় হয়। ‌ হয় আ আচলতে ভ্ৰমণ বুলি শুনিলে আমাৰ বহুত আমি আজিকালি বৰ্তমান বহুত মোবাইলতো বহুত এনেকুৱা ভ্ৰমণ সম্পৰ্কে বহুত ভিডিঅ' চোৱা হয়। হয়। আৰু লগত বহুত ঠাই এনেকুৱা ঠাই আছে, যিবিলাক ঠাইলৈ‌ ওলাই যাবলৈ মন যায়, কিন্তু যাবলৈ নোৱাৰোঁ আমি। হয় হয়। সেই তেনেকুৱা আচলতে বিভিন্ন বৰফ পৰি থকা ঠাইত তেনেকুৱা কুৱা ধৰণৰ বিভিন্ন ঠাইলৈ যাবলৈ মন যায় হয়।
সেই টোৱে প্ৰকৃততে ভ্ৰমণ এক প্ৰকাৰৰ আমাৰ কাৰণে থেৰাপি বুলি ক'ব পাৰোঁ। নিজ কিছুমান লোকৰ কাৰণে আৰু এনেকুৱা ব্যক্তি নাই। যি ভ্ৰমণ ভ্ৰমণ, ৰ ভ্ৰমণ বেয়া পাই যি ব্যক্তিয়ে ভ্ৰমণৰ প্ৰতি আহ অনাৰগ- অনাৰাগ দেখুৱাই তেনেকুৱা ব্যক্তি আমি দেখা পোৱা নাই। ভ্ৰমণে আমাৰ, শাৰীৰিক মানসিক স্বাস্থ্যকে আদি কৰি আমাৰ সামগ্ৰিক জীৱনত যথেষ্ট প্ৰভাৱ পেলোৱা দেখা যায়। সু প্ৰভাৱ প পেলোৱা দেখা
হয় হয়।
এতিয়া, বৰ্তমান সময়ত আমাৰ দৈনন্দিন জীৱনটো একঘেহামী হৈ পৰাটো আপোনালোকে দেখা পাইছে নিশ্চয় যে দিন টো কেৱল আমাৰ নিজৰ কামৰ মাজত আমি ব্যস্ত হৈ থাকো নিজৰ কাম গীতা কৰি থাকোঁ বাদে অন্যান্য যিসমূহ আমাৰ আনকি শৰীৰ চৰ্চাৰ বাবে সময় আহ খুব কম দেখা পোৱা যায়। সেই তেনে ক্ষেত্ৰত তেনে ক্ষেত্ৰত ত আমাৰ ভ্ৰমণৰ বাবে অতি আমাৰ সময় কম বছৰটো সময় নোলায়। গতিকে এই ক্ষেত তাত মই ভাবোঁ এটা কথা যে উ ভ্ৰমণ যিহেতু ভ্ৰমণে আমাৰ শাৰীৰিক মানসিক ভাৱে সুস্থ কৰি ৰখাৰ লগতে অন্যান্য যি যিসমূহ পৃথিৱী অন্যান্য চাবলগীয়া যি নতুন নতুন ঠাই বা সেই ঠাইসমূহৰ আৰৰ গনাজী সমূহ কাহিনী সেই কাহিনীসমূহ জনাৰ জানিবলৈ আমাক আগ্ৰহী কৰে। নতুন নতুন ঠাইলৈ যাবলৈ আগ্ৰহী। কৰে বাস্তৱিক অভিজ্ঞতা বাস্তৱিক জ্ঞানসমূহ লাভ কৰাত আমাক অ সহায় কৰে ৷
নিশ্চয়-নিশ্চয়
সেই কাৰ্যসমূহত আমি আক অং অংশগ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজনীয় ৷ গতিকে বাস্তৱ জীৱনত আমি দৈনন্দিন জীৱনত একঘ্যামী নহয় আমি আমি আমাৰ জীৱনতটো মানে দৈনন্দিন জীৱনত কিছু সময় উলিয়াই বা বছৰেক কতে হক মাহেকতে হওক সপ্তাহতে হওক আমি ভ্ৰমণ ভ্ৰমণৰ বিষয় মানে ভ্ৰমণৰ বিষয়ে আমি মানে ভ্ৰমণৰ এটি প্ৰস্তুতি বা পৰিকল্পনা কৰাটো উচিত বুলি মই ভাবোঁ ৷ বছৰেকতে হওক আৰু কিছুমান কিছুমান আপ পৰিয়ালৰ মাজত সমাজৰ কিছুমান পৰিয়ালৰ মাজত সেই প্ৰথাটো দেখা পোৱা যায় যে বছৰে এটা সময়ত সকলোৱে ঘৰৰ পৰিয়ালৰ এটা নিৰ্দিষ্ট সময়ত সময় উলিয়াই সকলোৱে একেলগে এটা যাত্ৰা কৰে যাৰ ফলস্বৰূপে তেওঁলোকৰ মাজৰ যি সম্পৰ্কই হওক বা অ হয়-হয় সম সম্পৰ্কসমূহে হওক বা তেওঁলোকৰ মাজৰ উ যিসমূহ অ বুজাবুজি - বুজাবুজি সমূহৰ লগতে তেওঁলোকে এক নত শান্তিবোধ লাভ কৰা দেখা পোৱা যায় ৷ ঘৰৰ মানুহৰ সৈতে এটা নতুন সম্পৰ্ক হা দেখা যায় ৷ আকৌ নতুন এখন ঠা ঠাইলৈ গ'লে সেই ঠাইখনৰ বিষয়ে জনাৰ উপৰিও আমি বাস্তৱ ব্যৱহাৰিক জীৱনৰ যি মূহ জ্ঞান সেই জ্ঞানসমূহ লাভ কৰিব পাৰো ৷
হয়-হয়-হয়
অ গতিকে সেই ক্ষেত্ৰতে আপোনাৰ আপোনালোকে কি আপোনালোকৰ উম হেৰিয়ৰ প্ৰতি কেনেকুৱা ধৰণৰ আগ্ৰহ যে এই ভ্ৰমণৰ প্ৰতি আপোনালোকে ভ্ৰমণ কৰিব বিচা নে বা ভ্ৰমণে আপোনালোকক কেনেকা ধৰণৰ? অ প্ৰভাৱ পেলাইছে?
অঁ হয় নিশ্চয় আমি নিশ্চয় ভ্ৰমণ কৰিবলৈ বিচাৰোঁ কাৰণ ভ্ৰমণে আমাৰ যি মানসিক চাপ সেই মানসিক চাপ কমাই তোলে ৷ আৰু ভ্ৰমণ ভ্ৰমণে-ভ্ৰমণে ভ্ৰমণৰ ফলত আমাৰ বহুত শাৰীৰিক ৰোগোও
হয় হয় হয় নিশ্চয় দেখা যায় নিশ্চয় দেখা যায়।
উ। আৰু ভ্ৰমণে আমাৰ সামন্তৰিকভাৱে মানে ভ্ৰমণে আমাৰ। যিটো আমাৰ মাইণ্ড সেই মাইণ্ডটোও ফ্ৰেছ কৰি ৰখা দেখা যায়।
হয়
আহ হয় হয়
হয় হয়
ভ্ৰমণে ভ্ৰমণৰ ফলত আমাৰ পৰিয়াল। পৰিয়ালবৰ্গৰ লগত। যি মিলাপীতি। আৰু সেই। প্ৰেম সেইয়। সেয়া অত্যাধিক বাঢ়ি যোৱা দেখা যায়।
হয় হয় নিশ্চয় আপোনালোকৰ কথাত মই অতন্তই সুখী হৈছো যে কথাখিনিত মই সমৰ্থন কৰিছোঁ? কথাখিনি ভ্ৰমণৰ বি ভ্ৰমণৰ বিষয়ে। ষাই গম পায়। গতিক উম আৰু গতিকে। আজি আমি আজি এনে এখন দেশত বা এনে এখন ৰাজ্যত বসবাস কৰি আছোঁ? য'ত ভ্ৰমণৰ বাবে আজি। আমাৰ আমি এতিয়া আমি আমাৰ নিজৰ। ঠাইসমূহ চাবলৈ বা ফুৰিবলৈ আমাৰ সময় নাই বা আমি বহুত কথা নাজানো? কিন্তু আমাৰ এই ঠাইসমূহৰ কথা। কথা জানিবলৈ বিদেশৰ পৰা যথেষ্ট পৰ্যটক অহা আপোনালোকে দেখা পোৱা যায়।
হয়
এতিয়া আমি সেই আমি। মি আমাৰ কাষতে থকা অ অন্যান্য ঠাইসমূহৰ বিষয়ে আমি গম নাপাওঁ কিন্তু ইয়াৰ বিষয়ে অধ্যয়ন কৰিবলৈ অন্যান্য পৰ্যটক। এতিয়া আমি ধৰক আমি সময় নাই। বুলি সেই বিষয়টো যদি বাদ দিওঁ তেনেহলে আমাৰ এটা ভুল ধাৰণা হ'ব কাৰণ আমি। যে ফুৰিবলৈ গ'লে আমি অকল বিদেশলৈ যোৱাটো বা আমি আমাৰ ৰাজ্যখনৰ বাহিৰলৈ যোৱাটোৱে ভ্ৰমণটো নোহোচায়। মোৰ অনুসৰি ভ্ৰমণ। ভ্ৰমণ বুলি ক'লে কেৱল অ অকল নিজৰ ঠাইখনেৰে আন এখন ঠাইলৈ বা বাহিৰা বহীঃ ৰাজ্যলৈ বা বহী। দেশলৈ যোৱাতটো নুবুজাই। আমি আমাৰ নিজৰ। ওচৰ ওচৰ চুবুৰীয়া যিসমূহ ঠাই আছে যোনবিলাকৰ বিষয়ে নাজানো যোনবিলাকৰ প্ৰাকৃতিক মনোমোহা প্ৰাকৃতিক মনোৰম সৌন্দৰ্যও অত্যাধিক বা যিসমূহৰ আৰৰ বহুত টো জানিবলগীয়া কাহিনী আছে ইতিহাস আছে সেইবিলাকৰ বিষয়ে গম পোৱাটো এক প্ৰকাৰৰ ভ্ৰমণে নহয় জানো? আপোনালোকে কি ভাবে সেইখিনিয়ে এক প্ৰকাৰৰ ভ্ৰমণ হয় হয় গতিকে হয় হয় হয় এতিয়া সেই সেই ক্ষেত্ৰত আমি সেইখিনি বাস্তৱিকতা উপলদ্ধি কৰিছো এতিয়া চাওক আমি এ বছৰটোত অত্যন্ত দূৰলৈ নগলেও আমি আমি সময় উলিয়াই কমচে কম নিজৰ ওচৰ ওচৰ ঠাইখনৰ লগততো আমি সেই ভ্ৰমণখিনি বা নজনা জনা কথাখিনিততো আমি পুনৰ আকৌ চাব পাৰোঁ গতিকে সেই ক্ষেত্ৰত আমি আমি আমি এক প্ৰকৃততে কোনোবা এটা কাম কৰিবলৈ হলে বা তাৰ প্ৰতি আগ্ৰহ থাকিলে আমি সদায় সেই কামটো বিভিন্ন প্ৰকাৰে সমাধান কৰোৱে গতিকে সেই ক্ষেত্ৰত আহ সেই ক্ষেত্ৰত আমি ভ্ৰমণটো এ এক যদি সময়ৰ অভাৱৰ কাৰণে কৰিব কৰিবলৈ এৰিছো তেনেহলে সেইটো আমাৰ ভুল গতিকে মই ভাবিছো যে সমাজৰ প্ৰত্যকজন ব্যক্তিৰ জীৱনত প্ৰয়োজনীয়তা আছে। ভ্ৰমণে নজৰ নজনা কথা জনাত সহায় কৰে মনৰ দিগন্ত প্ৰসাৰ প্ৰসাৰত সহায় কৰে সেই ক্ষেত্ৰ খিনিত ভ্ৰমণে যথেষ্ট প্ৰভাৱ পেলাই শৰীৰৰ ক্ষেত্ৰত প্ৰভাৱ পেলাই মা মানসিক চাপ কমাই আমাৰ সম্পৰ্ক বিলাক সম্পৰ্ক বিলাক মজবুত কৰি ৰাখে গতিকে সেই ক্ষেত্ৰ ক্ষেত্ৰত মই ভাবিছো যে এনেধৰণৰ আলোচনা সমূহ আমাৰ আজি যেনেকৈ আপোনাৰ আৰু মোৰ মাজত হৈছে তেনে ধৰণৰ লোকৰ মাজতো হওঁক যাতে আপুনি হয়তো আজি যেনেকৈ উপকৃত হৈছে। মই আজি যেনেকৈ উপকৃত হৈছো ঠিক তেনেকে সকলো সমাজৰ প্ৰতিগৰাকী মানুহে এনেধৰণৰ ভ্ৰমণৰ ওপৰত কথা পাতক বা আলোচনা কৰক আৰু তেওঁলোকে নিজৰ সময় নিজৰ সময়, আহ সঞ্চয় কৰিবা সময় উলিয়াই সেই ভ্ৰমণৰ বিষয়ে আহ আলোচনা কৰক বা আলোচনা কৰি তাৰ সমাধান উলিয়াই তেওঁখলোকে ভ্ৰমণলৈ যাওক। আশা কৰিলো আজি আপোনাৰ আৰু মোৰ মাজৰ এই কথোপথনখিনি আপোনাক মোক যথেষ্ট সহায় কৰিছে আহ শেষত মই শে মই আপোনাৰ পৰা এটি সঁহাৰি বিচাৰিছোঁ যে আজি আমাৰ কথোপকথনখিনিত আপোনাৰ কেনে কেনে ধৰণৰ লাগিল মোক অ
হয় হয় আজি নিশ্চয় ভাল লাগিছে, ভ্ৰমণ ভ্ৰমন বিষয়ে বহুত নজনা কথাও জানিব পাৰিলো।
হয় হয় নিশ্চয়।
হয় হয় আৰু আশা কৰোঁ আগলৈও যাতে এনেকুৱা ভ্ৰমণৰ বিষয়ে আৰু জানিব পাৰোঁ।
হয় হয় হয়।
হয়।
নিশ্চয় নিশ্চয়।
হয় হয়।
হয় গতিকে আজিলৈ ৰাখিছোঁ ধন্যবাদ। অ অ যথেষ্ট কি হ'ল আপোনাৰ লগৰ কথা পাতি ধন্যবাদ।